অ ভালে আছা
হয় ভালে আছো তোমাৰ কেনেকুৱা
মোৰো ভালে
মই ঘৰতে বহি আছো তুমি কি কৰি আছা
মইয়ো বহি আছো নাস্তা কৰিলে হয় খালো তুমি খাইছা কি কৈছা।
এ আজি চাহ খালো তুমি কি খালা?
মই পোলাও খাইছো। বাকী ঘৰৰ খবৰ ভাল আজি ৰাতিপুৱা। মই ছটা বজাত উঠিছিলো তুমি কেইটাত উঠিছা।
মই উঠছিলো তোমাৰ সাতটা বজাত
উ উ সদায় কি সাতটাতে উঠা
সদায় সাতটাতে নহয় কেতিয়াবা সাতটা চাৰে সাতটা তেনেককা উ
এতিয়াতো কলেজো নাই না।
এতিয়া আমাৰ গৰম বন্ধু দিছে নহয় জুলাই মাহ চলি আছে।
হয়।
তোমাৰটোতো বন্ধ।
হয়
কেতিয়া খুলিব তোমালোকৰ?
খুলিব এক তাৰিখে।
আমাৰো এক তাৰিখে খুলিব। তাৰিখে খুলিব আগষ্টৰ এক তাৰিখৰ পৰা চব খুলি যাব।
উম নে কলেজত কি সদায় যোৱা।
কলেজত সদায় যাওঁ নাযাও মানে ধৰক সপ্তাহত চাৰিদিন তিনিদিন তেনেকা যাওঁ।
উম মই যাওঁ অ। কেতিয়াবা নাযাও ধৰা ক্লাছ নাথাকিলে মাজে মাজে কিন্তু বেছিভাগ যাওঁৱেই।
আৰু এই এতিয়া যি গৰম দি আছে ইমান গৰমত গ'লেতো উপায় নাই।
হয় বহুত গৰম আজি তোমালোকৰ ফালে বতৰ কেনেকুৱা।
আজি গৰম
উ
তোমালোকৰ স্কুলত ফেন চেন আছে নে?
আছে।
তেতিয়া হ'লে অলপ ঠিকে আছে নহ'লে ফেন নাথাকিলে বহুত গৰম।
হলোঁও গৰমৰ দিন না উ কেইদিনমান ধৰি কাৰণ্টটোৱে দিগদাৰ। দি আছে কাৰেণ্টটো বহুত বেছি হয় অলপ পিছে পিছে গুচি যায়। আগতে যোৱা নাছিলে ইমান।
অ আজি আমাৰ ঘৰতো তোমাৰ এই ৰাতিপুৱা পাঁচটাৰ আগতে কাৰেণ্টটো কাটি দিছে তাৰপিছত ঘাৰ সাপাই গলো টোপনি নাহে ইমান গৰম। কি কৰি অ এটো তেতি কি আৰু কৰিম
তাকাহে যাত পুৱ হ'লেও অলপ ৰ'দতটো কম থাকে কিন্তু এতিয়া যে ৰ'দতটো উঠিছ- তে পুৰা
অ এতিয়া আমাৰটো পুৰা গৰম মানৱ বতাহ যে নাই সেইকাৰণে গৰমটো বেছি লাগি আছে।
হয়
আৰু দুপৰীয়া দুপৰীয়া ভাত কেইটাত খোৱা?
দুপৰীয়া ভাত মানে মই স্কুলৰ পৰা আহোতে অলপ দেৰি হৈ যায় দুটা আঢৈটা বাজি যায় আহোঁতে।
আজি কেইটাত খাবা?
আজি আজি ঘৰতে আছো না আজি অলপ খাও চাওকেইটাত খাও। এটা বাত এটা বজাত খাই দিম। তুমি?
মইয়ো তেনেকাই ধৰা দেৰটা দুটা বজাত খাওঁ।
সদায় একে টাইমতে খোৱা?
অ মই মানে গা ধোওঁ ধোওঁ বাৰটা গা ধোওঁ তাৰপিছত অলপ কাপোৰ তাপোৰ পিন্ধি তেল চেল লগাই তা অলপ জিৰণি লৈ তাপিছত ভাত খাওঁ।
উম।
ভাত খাইলি?
ভাত খাই মই। অলপ বহি থাকোঁ অলপ বহি পিছত অলপ মোক শু শুই পিছত অলপ- মোবাইলটো চাওঁ তুমি ক'ত
ময়ো তেনেকাই অলপ শুই থাকোঁ কেতিয়াবা টোপনি যাওঁ নহ'লে। টোপনি গ'লে ধৰা তিনটা মানত টোপনি গ'লে ধৰ পাঁচটা বজাত উঠি ৰাস্তাত যাওঁ। লগৰ কেইটা আহে অলপ কথা চথা পাতোঁ কেতিয়াবা মাজে মাজে বল খেলোঁ গৰম কম থাকিলে।
অ খেলা ধূলা কৰা মানে?
অলপ চলপ কৰোঁ।
অ কোন কোন নাই যোৱা তোমালোকে-
অ তুমি কিবা খালা নে?
মই খিলো মই মানে। তেনেকে ইমান এটা নেখেলো সময় নাপাওঁ আবেলি টাইমত। স্কুলৰ পৰা আহি অলপ সময় ৰেষ্টো ল'ব লাগে। দেৰি হৈ যায় হেতো পিছত আৰু ইমান নেখেলোঁ কেতিয়াবা মোবাইলতে লুড- লুডো চুডো এইবোৰ খেলোঁ।
উ মোবাইলত গেম খেলা ন?
হয় মোবাইলত। খেলো সময় পোৱা নাযায় আগতেতো তেনেকেই খেলিছিলোঁ আগৰ দিন কেইটাত বহুত ভাল আছিলে এতিয়া সময় নাপাও আৰু অ তেনেকা মানুহ ইমান নাথাকে। খেলা চবে মোবাইলতে ব্যস্ত থাকে।
সেইটো কাৰণে আৰু খেলা নহয়।
আ
সন্ধিয়া টাইমত কি কৰি থাকা,
সন্ধিয়া টাইমত মোৰ মানে অলপ চাহ তাহ খাও খাই কিনে অলপ পঠিব ব পঢ়িব লাগে পঢ়ো লিখো লিখা থাকিলে লিখো পঢ়ো। তুমি কি কৰা?
সন্ধিয়া চাহ তাহ খাই কেনে অলপ ঘৰলে যাও কেতিয়াবা চেণ্টাৰত যাও কিবা কাম কাম বন থাকে সেইবোৰ কৰো আৰু।
এনে কি তোমালোকৰ ঘৰৰ পৰা ওচৰতে চেণ্টাৰ?
অ ওচৰতে।
উ ঠিকেই আছা অ এবাৰ মানে অলপ চলপ ওলাইয়ো যাব লাগে।
অ সেইটোৱে আক।
মই যাও সন্ধিয়াৰ আগে আগে অলপটো টাইম মানে সন্ধিয়া হ'ব পুৰা যদি আন্ধাৰ নহয় তেনেকে- আবেলি টাইমত অলপ মানে ৰাস্তাৰ ফালে খোজ কাঢ়ি আহো।
উম। ৰাতি ভাত কেইটাত খোৱা।
ৰাতি ভাত ৰাতি ভাত খাওঁতে দশটা হৈ যায় দহটা নটা চল্লিছ। তেনেকা কেতিয়াবা চাৰে দহটা হৈ যায়। তাৰ মানে কে কেতিয়াবা দেৰি হয় কেতিয়াবা গৰমৰ কাৰণে খাব মন নাযায় তেনেকা আৰু তুমি
মই দাদা তোমাৰ নটা মানত খাও মই অলপ জলদি খাই দিও
অ খাই কি লগে লগে শুই যোৱা
নাই খাই অলপ জিৰণি তিৰণি লৈ কেনে তাৰপিছত বিচনাখিনি পাৰি আঁঠুৱা পাৰি কিনে তাৰপিছত শুও শুই কিনে অলপ এঘন্টামান মোবাইল চাও তাৰপিছত টোপনি যাও
অ টোপনি যাওতে যাতে মানে চাৰে দহটা এঘাৰটা বাজি যায় ন
অ ধৰা এঘাৰটা বাজেই
এ খেল চেল নোচোৱা মোবাইলত
নাচাও
অ
বাকী এতিয়া ঘৰত কি কাম কিবা কাম চাম কৰি আছা নেকি
কামটো এতিয়া কৰা নাই মই বহি আছো তুমি কিবা কাম চাম কৰি আছা
নাই মোৰ এনেই এনেই আছো
অ এনেকি এনেকি কাম চাম কৰা
এনে ঘৰত মই এইবাৰ নিজৰ কাম চাম কিবা কাপোৰ চাপোৰ ধোও কেতিয়াবা বোলে কিবা চাফা তাফা কৰিব লাগিলে এইবোৰ কৰো আৰু কিবা কিবি কৰি থাকো আৰু
অ অ নিজৰ কাম বোৰতো নিজে কৰিবই লাগে
এইটোয়ে মই কৰোঁ আৰু অলপ চলপ
নকৰিবা
তুমি কি কি কৰা
মই বাচন ধোও পিছত ঘৰ কেইটা ঝাৰু মাৰো নিজৰ কাপোৰ চাপোৰ ধূও পিছত আকৌ আনা চানা পা কেইটা যে এ হয় বাস কৰো কেতিয়াবা চাহটা বনাও উ চাওঁক মই ইমান নবনাও কিন্তু চাহ তাহ বনাও এইবোৰে আৰু কৰো
এইবোৰে ঘৰত আৰু ঘৰতনো আৰু কি কাম থাকে
এই কেইটা কামে
অহ ঘৰ ঝাড়ু দিয়া ঘৰ চাফ এইবোৰে ন
হয় উম তুমি কি আজি কৰবাত যাবা আজি কৰ বাত যাবা
আজি চাওঁ কি হয় গ'লেও এতিয়া নাযাওঁ এতিয়া ইমান ৰ'দ দিছে গৰম বহুত
অহ গ'লে আবেলি টাইমত যাবা নহ'লে সন্ধিয়া টাইমত বহুত ৰ'দ ৰ'দত ওলাবই নোৱাৰি আৰু এইবোৰ বেছি বেছি গৰম দি আছে গৰমত মানুহৰ বেমাৰো হৈ আছে
উম
উম বহুতো এনেকে তোমালোকৰ পিনে পানী চানী আহি আছে
পানী নাই অহা মানে ইমান গৰমত কেনেকে পানী আহিব অলপ বৰষুণ চৰষুণ দিলেহে আহিব
অহ নদীৰ পানী হোৱা নাই
এইটো পানীৰ সময় কিন্তু মানে বৰষুণ চৰষুন
অহ দিনটো খৰাং যে পুৰা এইটো কাৰণে পানী অহা নাই অলপ বৰষুণ চৰষুণ দিলেই চাবা পানী আহি যাব
অহ বৰষুণ দিল পানীটো নদীত বাঢ়ে তেতিয়া অহাৰ সম্ভাৱনা থাকে
এতিয়া কি ৰাস্তাত আছে নে ঘৰতে
এতিয়া ঘৰতে আছে ৰাস্তা ঘৰতে আছো ৰাস্তাত যাম চাগে অলপ পিছত
এয়া ‌চা
হে
হলেই ন
অহ ইমান গৰম আৰু বতাহ চতাহ দি থাকিলে মানে গৰমটো কম লাগে এতিয়া বতাহও নাই
বতাও দিয়া নাই অহ
এতিয়া ভাবি আছো এতিয়া ঘৰৰ পৰা ওলাই কিনে এই মানে চোতালত গছৰ তলত বহিম তেতিয়া অলপ যদি হাৱা চাৱা বতাহ চতাহ আহে
অহ ফেনৰ খাৱাটো মানে কে লে বাৰে গৰম মই যাই ইমান টাইপ চলি থাকিলে বাহিৰৰ বতাহটো খালে অলপ ভাল কিন্তু বতাহ থাকিলেহে বহিব পাৰিবা বতাহ নিদিলেতো খুব দিগদাৰ
অহ
এতিয়া ঘৰতে আছা ন
হয় ঘৰতে
অহ ঠিকেই আছে অহ ঠিক আছে হ'ব নে
অহ হ'ব দিয়াৰ পিছত কথা পাতিব
অহ
হব